হেল্ল'
আহ শুনিছ'
অ' অ' শুনিছো শুনিছো
আহ
কি খবৰ?
আছো তোৰ?
আছো।
কি কৰি আছিলি?
উই কাম কৰি আছো, অলপমান এই বস্তুবিলাক সামৰিছোঁ কৰিছোঁ ছুই কৰিছো এইবিলাক
উম
উম এগাল কাপোৰ আছিলে সেই কাপোৰ বিলাক অলপ ইষ্ট্ৰি ষ্ট্ৰি কৰিলো জাপিলো
উম মই এই ফুড ব্লগ চাই আছো
অ'।
এনেই নাই একো তেনেকে বনাম বুলি নহয় এনে আৰু চাই ভাল লাগে আৰু বিশেষকে অসমীয়া খা মানে যিবিলাক খাদ্য আছে সেইবিলাক ভাল লাগে।
সেইটো হয় বাৰু ময়ো চাওঁ মাজে মাজে উম মই মই সবেই ভাল পাওঁ আচলতে কবলৈ গ'লে মোৰ এনেকুৱা কোনো পাৰ্টিকুলাৰ নাই যিটো বস্তুৱে খাবলৈ ভাল হয় অ'। কৰিও ভাল পাওঁ। অ' ক্লাছ খাইও ভাল পাওঁ। চব মোৰ কাৰণে।
মানে কেনেকুৱা কণ্টিনেণ্টেলো ভাল পাওঁ নেকি?
চবে ভাল পাওঁ খাবলৈ ভাল হলে চবে ভাল পাওঁ চুজিৰ পৰা আদি কৰি আমাৰ আহ থলুৱাৰ পৰা আদি কৰি আহ কোনোবাই যদি এক্সপেৰিমেন্ট কৰি কিবা বনাইছে সেইটো যদি খাবলৈ ভাল হয় অ মোৰ কোনো কথা কথা নাই মই খালে খালেই হ'ল মানে।
অ অ আহ এনেতো সেইটো ঠিকেই যিটো কৈছো। খাবলৈ সোৱাদ হ'ব লাগে যিয়ে নহওক। কেলে? কিন্তু আজি আজিকালি মানে অসমীয়াটো বেছি ভাল লগা হৈছে। অসমীয়াৰ যিখিনি গাঁৱৰ মানুহে যেনেকে শাক পাচলিবিলাক খাই আৰু, বহুত ধৰণৰ শাক পাচলি আছে। যিবিলাক মানে আমি শুনা নাই আগতে আৰু বহুত মানে মেডিচিনেল প্ৰপাৰ্টি আছে তাতে।
উম।
স্বাস্থ্যৰ কাৰণে ভাল হয়।
সেইটোতো হয় বাৰু উম। আমাৰ ক'
অ সেই, তেনেকুৱা নিচিনাই বিছা বিচাৰি আছিলো আৰু, ইউটিউবত। তাৰপাছত আছে বহুত কম আছে অসমীয়া কন্টেন্ট। তেনেকুৱা ত' বিচাৰি বিচ ওলাইছিলো কেইটামানতো ভালেই পালো। তেনেকেই বিচাৰি আছিলো আৰু উম।
অসমীয়া খানা এনেও বহুত লাইট হয় আৰু যেনেকুৱা এনভাইৰমেন্টত খাবলৈ চুইটেবল হয়। খালি আমি মা মছ তেনেক ব্যৱহাৰ নক আমাৰ প্ৰডাক্ বিলাক সেই হয় যেনেকে জলকীয়া হৈ গ'ল জ্বলাৰ কাৰণে। বা নেমু টেঙা হৈ গ'ল, টেঙাত। কাৰণে আমাৰ অত্যাধিক মচলা ব্যৱহাৰ নহয়। সেইকাৰণে যিকোনো বতৰত ভাল। হয় যেনেকে গৰম দিনত আমাৰ কাৰণে লাইট হৈ যায় খানাতো। আৰু যেতিয়া ঠাণ্ডা দিনত বলে অলপ গৰম নিচিনা খাওঁ তেতিয়া আমি ভোট জলকীয়াৰ নিচিনা জলকীয়া দি পেলাই একদম গৰম কৰিব পাৰোঁ জালুক দিব পাৰোঁ। তেনেকুৱা নিচিনা আমাৰ খাদ্য হয় সেইকাৰণে গৰমত ঠাণ্ডাত সকলো সময়তে মানে উম। ভাল আৰু মানে এনেকুৱা নহয় যে খাব নোৱাৰি। সকলোৱে খাব পাৰে। অ'। সেইটোৱে ইনফেক্ট বে ল'ৰা ছোৱালীবিলাকৰ কাৰণেও চাগে আমাৰ খানাই ভাল হয় কাৰণ
উম। হেল্ল'! হ্যালো
মই শুনি আছো, হেল্ল?
অ', অ', কিবা কাৰণ কৈ আছিলি।
নাই মই কৈছিলো যে, বোলো বাকী ঠাইৰ যিসকল মানুহ আছে তেওঁলোকে মচলা পাতি বেছিকে দিয়ে সেইকাৰণে বেবী খানাটো সাধাৰণতে তেওঁলোকে মছলা পাতি কাট কৰি পেলাই দিব লাগে। কিন্তু আমাৰ কাৰণে সেনে নহয় আমাৰ, আমাৰ খানা আৰু বেবীৰ খানা সমানেই থাকে। আৰু এনেকুৱা নহয় যে মানে বহুত ডল হয়। ডালো নহয়। মানে সেই বনোৱা ধৰণটো আমাৰ অকণ বেলেগ ধৰণৰ যাৰ কাৰণে খাই ভাল লাগে। কিজানিবা অ, নে মই আৰু এটা কথা ভাবিছোঁ যে জলবায়ুও তাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কাৰণ আমাৰ ঠাই মানুহ বিলাকে চব কুমলীয়া বস্তুবিলাক সাধাৰণতে বেছিকে খায়। যেনেকে শাক বিলাক। কুমলীয়া কুমলীয়া থাকে, মিঠা থাকে। আৰু কিন্তু বহুত জেগাত দেখি দেখিছো বুঢ়া শাক বিলাক খাই। গতিকে হয়তো জলবায়ু, এটা প্ৰভাৱ হ'ব পাৰে।
উম, উম। তাকে এতিয়া মই এই বইলৰ মানে বইল অ', ফিচ মানে কেতিয়াও খোৱা নাই বইল মাছ। ত' এইবাৰ ভাবিছো এবাৰ ষ্টিম কৰি পেলাই এটা এনেকোৱা ৰেচি আৰু এটা বইল কৰি তেনেকুৱা এটা ৰেচিপি চালো, মানে বইল চিকেন এনে খোৱা যায় বাৰু। বইল চিকেন বহুত বেলেগ বেলেগ ধৰণে বনোৱা হয়, মানে বনাওঁ আৰু বনাইছোঁ আৰু তেনেকুৱা খাইছোঁ মানে ভালেই লাগে। অ, মাছটো কেতিয়াও মানে ট্ৰাই কৰা নাই। ত, অ' ত। এ সেইটোকে চাইছিলো দু এটা ষ্টিম কৰাত। টো ষ্টিমাৰ এটা লাগে। কিন্তু ষ্টিম তোমাৰ নহ'লেও সেই সৰু সৰু টিফিন বাতি থাকে যে ষ্টীলৰ। তেনেকুৱা এটাতো চালো কু কুকাৰত দিয়া। দিব পৰাকে। আ ভাত আৰু তেনেকে কে মিলি আৰু এটা চালো হেৰি। এই ফিছ বইল। ভালে লাই শাক। ক লগত বনাইছে। খাব মানে দেখিবলৈতো ভালেই লাগিছে। এইবাৰ মাছ। আনিলে হয়তো কৰিম তেনেকুৱা।
সাংঘাতিক ভাল লাগে বইল মাছ খাই। মই নিজেও খাইছো এবাৰ মই খাইছিলো মোৰ অঁ ৱৰ্ক প্লেছত। বনাইছিলে তাৰে যিজন কুক আছিলে তেওঁ বনাইছিলে। তেওঁ সেই, নলবাৰী চাইদৰ মানুহ হয়।
অঁ।
লাগিলে, তাৰ পাছত তেওঁৰ পৰা ৰেচিপিটো লৈ পেলাই মই নিজে বনাই চালোঁ সঁচাই বহুত সোৱাদ হয়। মানে একো নকৰিলেও সোৱাদ হয়। একো কৰিব নালাগে। বাট বহুত ভাল হয় খাবলৈ। মাছটোও ভাল হ'ব লাগে আৰু সেইকাৰণে মানে অ ৱেবচাইড চালে ৰূপচন্দা মাছ দ্যা বেষ্ট। বইলৰ কাৰণে চেফ চাইডত আৰু যদি বেলেগ
কি মানে সেইটো কি ৰৌ নিচিনা নেকি?
নহয় নহয়। এই চন্দা মাছ যিটো হয় অকমান ৰঙা ৰঙা টাইপৰ যি আচ পৰা থাকে ওপৰ ফালে। সেইটো সাংঘাতিক ধৰণৰ তেলাল মাছটো গতিকে মানে বিনা তেলতো মানে গোটেই তেল উঠি অহা নিচিনা হয়। খাবলৈও মাছ বহুত মিঠা হয়। অ' ৰূপচন্দ্ৰই বাৰু আমাৰ অসমীয়া বহুত থলুৱা মাছৰ অকণ তাৰ ওপৰত প্ৰভাৱ পেলাইছে আমাৰ যেনেকে বহুত মাছ ৰূপচন্দাই খাই দিম ৰূপচন্দ্ৰা নিজেই মাংস বুজি হয় গতিকে সি খাই দিয়ে সেইকাৰণে বহুতে তাক পৰিষ্কাৰো কৰে কিন্তু মাছটো খাবলৈ কিন্তু সঁচাই বৰসোৱাত সেইকাৰণে মাৰ্কেটত এতিয়া পৰ্যন্তও চলি আছে
উম মিক খাইছে সেইকাৰণে চাগে মিঠা হাঃ
কি জানিবা কাৰণ তেওঁলোকৰ প্ৰটিন তাৰ প্ৰটিন চ'ৰ্চটো বেলেগ ধৰণৰ হয় আৰু যেনেকে ৰৌ মাছ তাহাঁতিও চাগে বহুত কম সংখ্যকহে মাংস ভুজি থাকে অ মাছো ডাঙৰ মাছেও সৰু মাছক খাই দিয়ে তেনে ঠিক কিন্ত মানে ৰৌ মাছৰ নিচিনা নিচিনা মাছে বেলেগ মাছক অপকাৰ নকৰে কিন্তু ৰূপচন্দা য'ত থাকে তাকে সেই বেলেগ মাছবিলাক খাই পেলাই নিজেহে থাকে গতিকে ৰূপচন্দাৰ হেবিট সেইটোয়ে বেলেগ হয় আৰু ৰৌ মাছৰ হেবিটেটটো বেলেগ হয় সেইটোৱে
সেয়াটো হ'ল মাছৰ কথা আৰু এটা চাই আছিলোঁ কণীটো যিটো আমি ফ্ৰাই কৰি পেলে একদম বিলাহীৰে বনাওঁ ন তো তো মানে কণীটো বইলটো মানে চাইছিলোঁ এগৰাকী ইউটিউবাৰ আছে তেওঁৰ নামটো এতিয়া অলপ পাহৰিছোঁ কিন্তু তেওঁ সেই অকন মৰম লগা ছোৱালী এজনী মানুজনী ধুনীয়াকে চাদৰ মেখেলা পিন্ধে আৰু বনাই তেনেকুৱা ধৰণৰ আৰু ত তাইৰ ভিডিঅ'ত মানে এনেকুৱা কণী বইলৰ ৰেচিপি এটা চাইছিলোঁ চব একেই হয়। খালি কণী টো নাভাজে আৰু তেল চেল নামাৰে আৰু বাকী সেই যিখিনি মাহ মচলা যেনেকে চিকেন আৰু মাছ যেনেকে বনোৱা হয় তেনেকে দিয়ে একদম তেল চেল নিদিয়াকে, উম, এই হেৰিতে অ' কি কয় অ নহয় নহয় অ'অ' নহয় -নহয় হেৰি তেল নিদিয়াকেও পাৰি মানে চিকেন আৰু মাছটোতো তেল নিদিয়াকেই হৈ যায় তাহতৰ তেল থাকে তো কিন্তু কণীটোত যদি কোনবাই বিচাৰে অকমান নাম মাত্ৰ তেল অকণ দিব পাৰে। কিন্তু কোনোবাই যদি বিচাৰে নাই তেল নিদিওৱেই তেতিয়াও পাৰি কাৰণ কণীৰ পৰা তেনেকে তেল নোলায়।
উম। এ সেইটোয়ে আগতে আমি বহুত এক্সপেৰিমেণ্ট কৰিছিলো ন কিবা কিবি উল্টা পুল্টা বস্তু খাইছিলো মইও বহুত এক্সপেৰিমেণ্ট কৰিছিলো বাত আজিকালি এক্সপেৰিমেণ্ট অলপ লিমিটেড হৈ গৈছে কাৰণ খাওঁতা মানুহ মোৰ বাহিৰে এক্সপেৰিমেণ্টত কোনো নাখায়। চ' এক্সপ্ল'ৰ কৰাটো বহুত ইম ইম্পৰটেন্ট হয়। ইনফেক্ট মই দেখিছো প'ষ্টটো দি পেলাই ধুনীয়া এইগৰ ৰেচিপি এটা বনায় কণীটো মানে অ' গোটেই টিফিন বাতিটোত ভৰাই পেলাই বস্তু এইবিলাক কিবা পিচি মেলি পেলাই গোটেইখিনি দি দিয়ে আৰু সেনেকে ক'ভাৰ আপ কৰি পেলাই। আ কুকাৰ।
স্তিম কৰে নিকি অ' -অ' -অ 'দেখিছো দেখিছো এই অমলেট। টৰ নিচিনা যে হৈ উঠে।
নাই সেইটো বেলেগ সেইটো সেইটো বেলেগ। সেইটো হ'ল নহয় পছো নহয় বইলএগ অ' সেইটো বইলএগ। ফালি পেলাই দিলেও বেছি ভাল লাগে। ফালি পেলাই নিদিলেও গোটাক কেও ভাল লাগে পোষ্টৰ তৰকাৰীকণ ভাল লাগে ন এনেও খায় আমি যিটো আফুগুটি বুলি কওঁ বঙালী বিলাকে পষ্ট্ত বুলি কয় ত' কিছুমানে ঠাই কণীটো ভাঙি পেলাইম গোটেই আমে অমলেট যেনেকে কৰো সেনেকে কৰি পেলাইও ষ্টিম কৰি পেলাই তাক পিচ পিচকৈ পনীৰৰ নিচিনা কিউবত কাটি পেলাই সেনেকে। তেওঁ বনায়। চব বেলেগ বেলেগ হৈয়েই আছে আছে কৰিব লগা কিন্তু কথাটো হ'ল এক্সেেমেন কৰিবলৈ সেনেকোৱা মানে অকল এক্সেমেন কৰি খাব খাবলৈ হ'লে বহুত খোৱা যায় কোনোবা এজন পাটনাৰ থাকিলে তেতিয়াহ'লে অকন অকণকে টেষ্ট কৰি চাব বোলে এক্সেৰিমেণ্ট কৰিব পাৰি
উম উম সেইটো হয় সেইটো ঠিকেই শ্বেয়াৰ কৰিলে ভাল মানে চব অলপ অলপকে কৰি থাকিব পাৰি আৰু উ উ।
যোন টো থাকি যায় নহ'লে বেছি হৈ যায়, অভাৰ হৈ যায়। আৰু হয় কি গম পোৱা যায় ভাল হৈছে বেয়া হৈছে ক'ত ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে টো গম পোৱা যায় সেইটোৱে
তাকে দে তেতিয়াহলে তই কাম খিনিও সামৰি ল কৰি আছিলি বুলি কৈছিলি যে ময়ও চাওঁ আৰু কেইটামান কিবা পাও যদি
অ' অ' ঠিক আছে, ঠিক আছে উম।